হেল্ল'
হেল্ল'
অ কি কৰি আছে আপুনি?
বহি আছো।
আৰু খবৰ খাতি ভালেই?
খবৰ খাতি ভাল।
আৰু আপোনাৰ বিজনেচটো কেনেকে চলি আছে সুধিছিলো আপুনি চানা দোকান খুলিছে বোলে?
অ আছে সৰু মৰু চানা দোকান।
অ তাতে আৰু পুৰা লাভ হৈ চাগে আপোনাৰ?
লাভ হৈছে অলপ অলপ।
আৰু আপুনি অৰুণোদয় আচনি পাইছে নেকি?
অৰুদয় পাম।
অ আচ্ছা আচ্ছা এবাৰ বোলে মামাই তিনি হাজাৰ টকাকে দিবা বোলে?
তিনি হাজাৰ দিয়া নাই, ন হাজাৰতটো পালো।
অ সেইটোত সেইকাৰণে মানে পুৰা মানে
মমা দিয়াই নাই এতিয়া লৈকে। এতিয়া ঘৰতে বহি আছো।
আহ খানা খালে?
খানা খালো দুপৰীয়া।
আচ্ছা আচ্ছা। আৰু আপোনাৰ ল'ৰা -ছোৱালী বোৰে কি কৰি আছে?
ল'ৰা- ছোৱালী কি আছে এটা শুই আছে, এটাও দুটাই পঢ়ি আছে।
অ' কিমানত পঢ়ি আছে।
এটা আছে নাইনত
অহ
সৰুটো, ডাঙৰটো এতিয়া ডিগ্ৰী কৰি আছে।
অ'শেষ হোৱা নাই নেকি ডিগ্ৰী? অহ আৰু কওঁক? আৰু গৰম বন্ধত ক'তো ফুৰিবলৈ নাই যোৱা নেকি? উম
গৰম বন্ধত ক'ত যাম, ল'ৰা-ছোৱালী পঢ়াব আছে।
এতিয়া, এতিয়া ক'তনো কি ক্লাছ কৰিব এতিয়া গৰম বন্ধ হৈ আছে।
সেইটোৱেতো নপঢ়ালেতো সিহঁতি পাহৰি যাব ন।
অ
পঢ়াব লাগিব।
আৰু ইমান গৰম আছে ন?
গৰম বহুত আছে।
ত' গৰম বন্ধত ল'ৰা -ছোৱালীক কোনবাই পঢ়াই নেকি? ফুৰিব যাব লাগে।
ফুৰি - ফুৰিব পঠালেটো বিয়াই হৈ যাব।
বিয়া হৈ যাব
অহ
বিয়া মানে যে বিয়াই হৈ যাব নেকি